হেল্ল
অহ কি কৰি আছ?
এই এনেই আছিলোঁ তই?
মই আছোঁ ইনেই, বিজুলী পাতি কাত খাই গল।
অঁ।
চাহ নাই খোৱা এ গৰম খনত চাহ নাই খোৱা। তই খালি নে?
খালোঁ খালোঁ।
অ' বতৰটো কেনেকুৱা তহঁতৰ এইফালে?
বতাহ বৰষুণ।
অঁ।
পুৰা বৰষুণ দি আছে অ।
বৰষুণ দিছে যদিও ইমান কিবা গৰম এটা উঠি আছে।
অ' ভুক ভুককে অকণমান গৰম উঠি আছে।
উম।
কিনো কৰিছে আও বতৰটো মানে।
অ, বাকী ভাল নে?
ভালে- ভালে তোৰ ভাল?
উম, ভাল-ভাল।
গা ঠিকে আছে?
গা ঠিকে আছে। তাকে বতৰটো যে ইমান সলনি কৰি থাকে এবাৰ ৰ'দ এবাৰ বৰষুণ।
নকবি আ এবাৰ সঁচাকে দেই কিনো হৈছে আওঁ।
আজিকালি প্ৰদূষণ বিলাকো দেখিছই নহয়?
সঁচাকে অ, মানে চব ফালৰ পৰা এবাৰ হৰি নিয়া নিচিনাকে নিছেহি।
একদম মানে কিনো হ'ব আও।
আৰু তোৰ মানে এনেকুৱা হৈছে এতিয়া দিনৰ ভাগত ৰ'দ দিয়ে ৰাতি ভাগত বৰষুণ।
বৰষূণ অ, সদায় সেইটোৱে কৰি আছে।
ইমানে বতাহ ধুমুহা মানে কেনেকুৱা বতাহ মাৰিছে।
অ, ইয়াত নহয় বিজুলী ঢেকণী কেনেকুৱা মাৰিছে ঔ।
প্ৰকৃতিয়ে চব সংসাৰে নিচে আও।
আৰু এতিয়াতো কি হৈছে ধৰ বতৰ এফালে বেয়াকে বেব কাৰেণ্ট কাট কাটিব নাই -নাই -নাই নিদিয়ে আও।
নিদিয়ে কিমান দেৰিলৈকে পানীৰ সমস্যা এফালে ৰাতি মানে ধৰ বিদ দিনত বিদ্যালয় যোৱা হয় ৰাতি পঢ়িবলে মেলিবলে থাকে বিজুলী বাতিটো কাটি থৈ দিলেতো অসুবিধা হ'বই।
অসুবিধা হব সেইটয়েটো চব ফালে বিপদ হৈছে।
অ, সেইটোৱেই মানে মানুহৰ এইটো কৰ্মই হৈছে আওঁ।
উম।
মানে গছ -গছনি কটা পাহাৰ -পৰ্বত কটা তাৰপিছতে এইফালে তোৰ বিভিন্ন ধৰণৰ উদ্যোগ, অট্টালিকাৰ পৰাই এইবিলাক যিবোৰ গেছ বা ধোঁৱা নিৰ্গমন হৈছে সেইবিলাকৰ পৰা প্ৰকৃতিয়ে মানে শৰ্য মানে বহন কৰিব পৰা নাই আৰু।
নাই পোৱা-নাই পোৱা।
আৰু এতিয়া মানে প্ৰদূষ সচাকে প্ৰদূষণৰ মাত্ৰাও কিমান বাঢ়ি গৈছে
উম, একদম।
প্ৰতি -পত প্ৰতিটো ক্ষেত্ৰতে মানে এতিয়া পানী প্ৰদূষণ হওক বা মাটি প্ৰদূষণ হওক বায়ু প্ৰদূষণ হওক বা শব্দ প্ৰদূষণ হওক
কিমান মানে চব ফালৰ পৰা হৰি নিছে।
তাকেসে অ,
এতিয়া আমাৰ এইকনতে মানে এনেকা সৰুকে সৰু নদী মানে
উম, অ।
সেই আছে তাৰপিছতে তাত দেখিছোঁ গোটেই মানে জাবৰ -জোথৰবোৰ তাতে পেলাইছেগে। হে মানে ভাড়াঘৰ হয় গোটেই লৰা -ছোৱালী বিলাক কে মানে গৈ পেলাই তাতে পেলাইছে যে তাৰ পৰা জানো পানী প্ৰদূষণ নহ'ব?
অ, সেইটোয়েটো ন' আৰু আজিকালি মানুহ বিলাকে জাবৰ -জোথৰবোৰতো ডাষ্টবিনত নেপেলাই নহয় য'ত -ত'ত পেলাব।
উম, সেইটোৱেই। আৰু এতিয়া ধৰক কিছুমান মানুহ নদী কাষৰীয়া অঞ্চলত বাস কৰে এতিয়া সেই সেইবিলাক মানুহে ধৰ পানীতো সেই নদীৰ পৰাই ব্যৱহাৰ কৰে, কাপ কাপোৰ ধুবলে হওক, গা ধুবলে হওক, বা
উম, তাত যদি পেলাই সেইবোৰ লেতেৰা বস্তু বস্তু বোৰ কেনে মানুহ বিলাকে কেনেকে খাব মেলিব।
অ' বেমাৰ আজাৰতো আজিকালি সেইটো কাৰণে বেছি হৈছে। বিভিন্ন ধৰণৰ নানা ধৰনৰ বেমাৰ ওলোৱা নাই জানো এতিয়া।
উম,
মানে মানুহৰ জনসংখ্যা যিমানে বৃদ্ধি হৈছে, সিমানে মানে বেমাৰৰ সেইটো বাঢ়ি গৈ আছে। আৰু এইফালেতো মাটিও এতিয়া উৰ্বৰতা শক্তিটো কমি গৈছে।
কমি গৈছে অ',
মানে প্লাষ্টিকবিলাক এতিয়া মানে ব্যৱহাৰ কৰি পেলাই এটা য'তে-ত'তে পেলাই দি দিয়ে। সেই পেকেটবিলাক এ চকলেটৰ অ, সেইবিলাক যতে ত'তে পেলাই দিয়ে। তাতকে আনি পেলাইচোন এঠাইত দম কৰি পেলাই,
অ, পুৰি জুই লগাই দিলেই হ'ল হয়।
অ, আৰু এতিয়া বটল চটলবোৰ সেইবিলাক
প্লাষ্টিক হয় ন' যিমান যি হ'লেও অ, তাৰ পৰাই প্ৰদূৰণটোৰ সৃষ্টি হৈছে।
তাৰপৰা যিটো মানে ধোঁৱা এটা যে ওলায় সেইটো কিমান মাৰাত্মক হয়।
উম, ইমান লেতেৰা তাকো।
সেইবিলাক বস্তুটো মানুহে বুজি পাব লাগিব। কাৰণ আমাৰ এতিয়া ধৰক ষষ্ঠ ইন্দিয়তো এনেও মানুহে আছে, সেইটোতো জীৱ জন্তুও নাই।
উম,
বায়ু প্ৰদূষণৰ ক্ষেত্ৰত এতিয়া উদ্যোগ হওক, বা এইবিলাক গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱা, কিমান মানে বায়ু প্ৰদূ্ষণ কৰিছে আৰু এতিয়া তোৰ কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণহে বাঢ়ি গৈছে।
বাঢ়ি গৈছে অ, অক্সিজেন তকে অ',
উ, এতিয়া আমাৰ মানুহক উশাহত এতিয়া ল'ব লাগেতো অক্সিজেন অক্সিজেনৰহে বেছি মাত্ৰা থাকে। থাকিব লাগে আৰু এতিয়া গছ গছনিবলাকে ধৰ কাৰ্বন ডাই অক্সাইডক গ্ৰহণ কৰে।
উম,
এ অক্সিজেনটো এৰি দিয়া আমিও পাব মানুহে পাবৰ কাৰণে এতিয়াতো গছ-গছনি বিলাকে কাটি দিছে। নহয় কাৰ্বন-কাৰ্বন ডাই অক্সাইডটো এতিয়া গছেনো কেনেকৈ গ্ৰহণ কৰিব পাৰিব গছ-গছনি যদি নাথাকেই।
সেইটোৱে মানুহে কাটি যদি ঘৰ চৰ বনায় তাত,
উম, অ, গছ-গছনি কাটিছে ঠিকে আছে কিন্তু তেনেকে মানে পৰিমণত ৰুবও লাগে। অ', আৰু পুলি এটা অকল অ',
বিজুলী বা ধৰ মানে কাৰেন্টৰ কথাকে কৈছো ধৰ তাত এতিয়া মানুহ বিলাকে কাটি দিয়ে। তাৰ ছিকিব কিবা হ'ব।
অ', আৰু এতিয়া মানে যিমান যি হলেও সেইখিনি কথা ধৰ মানুহখিনিয়ে বুজি নাপালে। এতিয়া পুলি এটা ৰুৱে। পুলিটো ৰুই পেলাই মানে থৈহে দিয়া আৰু সেই পুলিটোত পানী দিয়া, সাৰ দিয়া, সেইখিনি বস্তুত অ, মুঠতে পুলিটো ৰুলো হৈ গ'ল আৰু।
হৈ গল আ সেইটোয়ে কাম শেষ আৰু। উম,
আৰু এতিয়া সাৰ, মানে ঘৰতে সেইটো ব্যৱহাৰ কৰিব পাৰি ধুনীয়াকে গোবৰ আছে। লহ কহকে কৰি লহ পহকে বাঢ়িব।
অ
আৰু এতিয়াতো এনেকুৱা হয় আজিকালি ধৰ বজাৰৰ পৰা প্ৰায় মানুহে বজাৰ
বজাৰ অ পাচলি কিনি আনি খায় ঘৰতে সাৰ দিয়া বস্তু নাখায় সেইবোৰ।
অ', ঘৰতে সাৰ দি মানুহে তৈয়াৰ কৰিব পাৰে।
অ
কিন্তু আহ মানে সেয়া কৰিবলে মানুহক সময় নাই।
উম সেইবোৰ
এতিয়া মানে এনেকুৱা নিচিনা হৈ গৈছে। এচাম মানুহৰ কাৰণে মানে এ বহু সব মানুহে মানে সেইটো ভুগি থাকিব লগা নিচিনা হৈছে। এতিয়া ধৰ ইমান এ বৰষুণ এ ৰ'দ তেনেকুৱা হৈছে এতিয়া আমাৰ গাৱ- গ্ৰাম্য অঞ্চলৰ প্ৰায় খিনি মানুহে ধৰ খেতি বাতি কৰি জীৱিকা নিৰ্বাহ কৰে।
উম।
ত' তেওঁলোকৰ ক্ষেত্ৰতো বহুত অসুবিধাৰ সৃষ্টি হৈছে আৰু মাজতে যিটো ৰ'দ দিছিলে সেইটো ৰ'দততো মানে প্ৰায় সংখ্যক হয়তো চাগে পথাৰত মানে পানী চানী শুকাই গৈছে আৰু সেইটো ৰ'দত
অ' সেইটো ৰদত মানুহে মা ৰুইছেগেও নহয়
অ' আৰু ৰোৱাতটো মানে কম কথা নহয় ন আমি ধৰ ৰুমৰ মানে ভিতৰত থাক থাকি পেলাই উশাহ কৰি আছোঁ।
উম।
তেওঁলোকতোতো বাহিৰত আছে ইমানটো ৰ'দত। গতিকে মানে সেইখিনি মানুহে ধৰ এনেই এনে কষ্ট সহ্য কৰিব লগা হৈছে।
উম। ৰ'দ বৰষুণ কথা নাই কৰিব কৰিবলগীয়া কাম কৰিবলগীয়া হৈছে।
অ'। কিন্তু মানে মানুহে যিমান খিনি উন্নতি কৰিছে সিমান মানে অৱনতিও হৈ গৈছে। মানে আধুনিকতা বাঢ়িছে। কিন্তু আধুনিকতা বঢ়াৰ লগতো আগৰ দিনত মানে যেনেকুৱা আছিলে পৰিৱেশ পৰিস্থিতি আগৰ দিনাৰ মানুহৰ চাবিচোন বেমাৰ আজাৰ একোৱে নাছিলে।
অ' এতিয়া মানুহ বিলাকৰ মানে বেমাৰ ইটোও সেই সিটোও সেই বা মানে সবাৰে লেঠাই নুগুছে অ'।
হে সেইবিলাক কথা ভাবি চাব লাগে, মই হেৰি এইটো কি কিমিং গৈছিলো দেই। তাত মানে বহুত পাহাৰ পৰ্বত আছে নহয়।
অ'
মানে তোৰ দৃশ্যটো দেখিবলৈ বহুত ধুনীয়া লাগিছে, কিন্তু ইমান নেই মানে পাহাৰ খিনি কাটিছে, মোৰ মানে দেখি তাৰ পিছত এঠাইত মানে এনেকে লিখা আছে আৰু এ বন্য জীৱ জন্তুৰ পৰা সাৱধান বুলি। ত' তেওঁ মানে সেইটো মানুহে ভাবিব লাগে যে জীৱ জন্তু বিলাকে যে হাবিত থাকে তে তেওঁলোকৰ যদি বাসস্থ স্থানটো যদি কা মানে ধ্বংস কৰি দিয়ে সিহঁতিটো এনেও ওলাই আহিবই।
অ সেইটোয়েইটো ন?
আৰু মানুহৰ ধৰ ঘৰ চৰে আক্ৰমণ কৰিব কাৰণ সিহঁতও ধৰ নিজকে থকাৰ এটা ব্যৱস্থা লাগে ন সিহঁতি জীৱ জন্তু হল যদিও।
উম লাগে।
গতিকে সেই বস্তুটো মানুহে বুজি পাব লাগে।
উম সেইটো প্ৰায় আজিকালি মানুহ এইবিলাক বুজিয়ে নাপায়।
অঁ সচাকে মই মানে- নে কোন দিশলে গতি কৰিছে পৃথিৱীখন, আৰু এতিয়া ধৰ এনেকুৱা- পিছলে আৰু কি হবলে গৈ আছে। আৰু যদি এনেকে যদি গৰম দি থাকিবলৈ হয় কি হ'বগে মানুহ-
তাকেটো পাই।
আৰু আগতে ধৰ আমি এইবিলাক-
খ হ'বগে আও মানুহ সেইবিলাকৰ জহতে-
সেইটোৱে, আৰু এনেকুৱা হয় আগতে আমি- আহ সন্ধিয়া সময়ত হওক বা ৰাতি হওক- ওলাই মেলি যাওঁ ইঘৰে সিঘৰলে যাওঁ। কথা পাতো, বা আইতা ককাৰ কোলাত শুই পেলাই। বিচনিয়ে বিচ পাও, কিন্তু আজি কালি লৰা ছোৱালী- তোক ৰুমৰ পৰা নোলায়ে ছোন।
মোবাইল মোবাইল হাত-
অঁ গ্ৰামৰ ফোনতে আৱদ্ধ হৈ থাকে, দিনৰ দিনতটো ৰাতি ৰাতিতটো। মানুহ এজন আহিলে নামাতেগে।
সেইটোৱে।
এইবিলাক মানে বহুত চিন্তনীয় বিষয় হৈ পৰিছে এতিয়া।
উম
আৰু মানে যিমান যি হলে সিহঁতৰো ধৰা এটা ভৱিষ্যত আছে, এতিয়া আমাৰ পিছত- সিহঁতে নতুন প্ৰজন্ম হয়। সিহঁতেও উঠি আহিছে, এতিয়াতো সিহঁতক সেই বস্তুটো শিকাব লাগিব।
অঁ, যুৱ প্ৰজন্ম নৱ প্ৰজন্ম- শিকাব লাগিব যিমান যি হ'লেও।
অঁ গতিকে মানে এতিয়া যদি এনেকুৱা হবলৈ হয় পিছলে সিহঁতি কেনেকে কি কৰিবগে।
কি কৰিব অঁ।
বাকী ভাত বনাইছে নে?
ভাত খুৰিয়ে বনাইছে অঁ।
অঁ অঁ।
তই বনোৱা নাই নহয়?
নাই নাই বনোৱা, বনাম আৰু উম। বাৰু তেতিয়া হ'ব দে, উম উম।